শুনিছো।
মই আছো ৰবা, মই মোবাইল চায়ে আছিলো এইমাত্ৰ। আজিকালিতো আৰু মোবাইলটো নহলে আৰু মানে সেই ন এ আকৌ মানে শালি শালি যেন লাগে, মানে মোবাইলটো থা কিলে মানে এনেকুৱা হয় অকলেও মানে থাকিব পাৰি ন? আৰু হয় হয়, আৰু মোবাইলটোতো আজিকালি বহুত কিবা কানি কৰিব পাৰি, আৰু চাবাচো আমি মোবাইলটো মানে কেনেকুৱা হয়, চাই থাকিলে মানে কিবা ধৰি লোৱা খাব ইচ্ছা গ'ল ন, আমি মানে অৰ্ডাৰ কৰিও মানে বস্তুটো খাব পাৰি।
উম অ একচুৱেলী কি জানা? আ মোবাইলটো নহলে আজিকালি মানুহৰ মানে
হয় হয়।
উম মানে থাকিবই নোৱাৰা দৰে হৈ গৈছে। মানে ফ্ৰী হল টাইম পালে বা ফ্ৰী সময় পালে মানুহ তোমাৰ আ মোবাইলতে থাকে।
হয় হয়।
তোমাৰ এইটো তোমাৰ চচিয়েল সামাজিক মাধ্যমটো তোমাৰ থাকে ন ন মোবাইলত, তাৰে ভিতৰত তোমাৰ আহ বেছিভাগ টো তোমাৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এইবিলাক ইউজ হয় ন। হয়নে নহয় বাৰু?
হয় হয়।
অ তুমি কোৱাচোন বাৰু অ তোমাৰ ইণ্টাৰনেটৰ তুমি কোৱাচোন আ ইণ্টাৰনেটৰ তোমাৰ উপকাৰিতা কিনো? এ আ আছে আজিকালি দিনত, কি মানে উপকাৰিতা হয়?
হয় হয়। আৰু চাবাচোন মানে কেনেকুৱা আমি ইণ্টাৰনেটৰ পৰা মানে কেনেকুৱা হৈ চাবাচো, আমি মানে ধৰি লোৱা মোবাইলটোৰ পৰা আমাৰ ধৰি লোৱা কোনোবা আপোন মানুহজন মানে ধৰি লোৱা বাহিৰত আছে ন, আমিতো সদ সদায় মানে, তেওঁকটো দেখা নাপাওঁ বা অহা-যোৱাটো সম্ভৱ নহয় ন। তেতিয়া হ'লে আমি ধৰি লোৱা, ইণ্টাৰনেটত সহায়তে মানে আমি তেওঁ মানে চাব পাৰোঁ, কথা হ'ব পাৰোঁ ন। আৰু ধৰি লোৱা, কিছুমান মানে বস্তু এনেকে দিব পাৰোঁ মানে। কিছুমান লগা হ'লে মানে, এনেকে ফটো মাৰি ডক কমেণ্টছ হওঁক, কিবা হওঁক হয়নে নহয়। আৰু আৰু চাবাচোন মানে কেনেকুৱা, আজিকালি আগতে মানে কেনেকুৱা আছিল, কিছুমান মানুহে মানে ল'ৰা-ছোৱালী সকলে আৰু, মানে আগতে ডাঙৰ হোৱাতহে ভাত-আঞ্জা বনাইছিল। আজিকালি সৰু-সৰু মানে ল'ৰা-ছোৱালী বিলাকেও মানে বনাব খোঁজে। কাৰণ, মোবাইলটো চাই, চাই মানে তাত কিবা ৰেচিপি দেখিলে দেখিলে মানে এনেকুৱা হয়, মানে তেওঁলোকে চাই, চাই মানে বস্তুটো শিকে। আচলতে সেইবোৰ ভালে বাৰু ন। আৰু ইণ্টাৰনেটত কেনেকুৱা হয়, ইউটিউবটো চাইকিনে তাত মানে এনেকুৱা কিছুমান বস্তু শিকাই ন। মানে ঘৰতে বহি, বহি কৰি থাকিব পাৰে কাম। তেনেকুৱা বোৰ কৰি থাকে, হয়নে নহয়।
বেংকত যাবা, বেংক তোমৰ হয় আজিকালি চব অনলাইন মানে কৰি দিছে, আহ তোমাৰ মানে কি মোবাইলত তোমাৰ এ বেংকৰ এটা ধৰা এপ থাকে, সেইটো তোমাৰ ডাউনলোড কৰিব লাগে। তাৰপিছত মোবাইলৰ দ্বাৰ সকলোতে বেংকিং কৰিব পাৰা। এ বজাৰলৈ গ'লেও, তোমাৰ আজিকালি চব অনলাইনে মানে বেংকিং।
হয়।
তাৰপিছত তোমাৰ উম, আজিকালি স্কুলৰ যে, ল'ৰা-ছোৱালীবোৰ যে আছে। স্কুলত তোমাৰ কিবা প্ৰজেক্ট হওঁক, বা কিবা চাবজেক্টৰ বিষয়ে তোমাৰ কিবা এটা জানিবলগীয়া হ'লে, সেইটো নেটৰ পৰা চাই পেলাই মানে আয়ত্ত কৰিব পাৰা, বা জানিব পাৰা।
হয়, হয়, ঠিক ক
হা, চাকৰি ক্ষেত্ৰতো তোমাৰ তেনেকুৱাই হয়। আজিকালি গোটেই, তোমাৰ অনলাইনে কৰিচে চাকৰি তোমাৰ এ এপ্লাই কৰিবলৈও হ'লেও ন। তোমাৰ বহুতো উপকাৰিতা আছে, লগতে তোমাৰ অপকাৰিতাও আছে। যেনেকে তোমাৰ ইণ্টাৰনেটৰ দ্বাৰা আদি কৰি তোমাৰ ভুৱা মানে এইটো খৰ প্ৰচাৰ হয় ন, ত মানুহে সেইটো ওপৰতে মানুহে কিমান ব্যস্ত। কিবা-কিবি কথা কৈ দিয়ে। মানে মানুহে প্ৰথমতে নাভাবে এইটো শুদ্ধ হয় নে ভুল হয়। এ মানে সেইবোৰ নাচায়েই, পিছত মানুহে গম পায় ন। সেইবিলাক আৰু।
হয়, হয়। আৰু, আৰু চাবাচোন কেনেকুৱা মানে কভিডৰ টাইমত ন, চব মানে স্কুল, কলেজ এইবোৰতো বন্ধ হৈ গৈছিল ন। তেতিয়া মানে এনেকুৱা আছিল, অনলাইন ক্লাছবোৰ মানে চলিছিল। আৰু এতিয়াও মানে, কেনেকুৱা স্কুল হওঁক, কলেজত হওঁক মানে গ্ৰুপ খুলি দিছে ন। দিলে মানে তেতিয়া কেনেকুৱা হয়, ধৰি লোৱা তুমি আজি নগ'লা নগ'লেও মানে তাত মানে দি দিয়ে। পিছে আজি কি শিকালে কি? আচলতে সেইবোৰ ক্ষেত্ৰত মই ক'ব গ'লে ভালে বাৰু ইন্টাৰনেটটো মানে। মানে চলাব জানিলে ভাল আচলতে হয়নে নহয়? তাৰ পৰা তুমি বহুত কথা শিকিব পাৰি কিন্তু। ইন্টাৰনেটটোত।
অহ, হ। উম, ঠিক কৈছা। সেইটোতো হয়ে তোমাৰ অহ, কৈছো নহয় এতিয়া এতিয়া আচলতে যিটো মানে পৰিস্থিতি সময় চলি আছে। এতিয়া তোমাৰ হেৰি হয় অহ, ইণ্টাৰনেট নহ'লে তোমাৰ মানে একোৱে নোহোৱা মানে, একোৱে নচলিব নেট নহ'লে। কাৰণ তোমাৰ তুমি যতে-যলৈকে যোৱা তোমাৰ সকলোতে তোমাৰ নেট প্ৰয়োগ হৈয়ে। তুমি বজাৰলে যোৱা, তুমি অফিচলৈ যোৱা, তুমি বেংকলৈ যোৱা, ক্লাছ স্কুলৰ ক্ষেত্ৰতো দেখি দেখি যাবা আজিকালি চব গ্ৰুপতে থাকে ন'। গ্ৰুপত চব দিয়ে থাকে। মানে নেটটো তোমাৰ এতিয়া মানে বহুত মানে অহ, বহুতে ধৰ ইয়াৰ মানে অহ, ব্যৱহাৰ হয় মানে।
হয়, হয়।
আৰু-আৰু চাবাচো মানে কেনেকুৱা আজিকালিৰ ল'ৰা-ছোৱালীসকলে আৰু সৰু-সৰু বাচ্ছাসকলে মানে কেনেকুৱা অহ, মানে মোবাইল নহ'লে ভাতে হয়নে? আচলতে মাক-দেউতাকসকলে বা ডাঙৰসকলে তেওঁলোকক বুজাব লাগে আচলতে মানে কেনেকুৱা মোবাইলটো দিলে ভাত খাব আৰু নিদিলে নাখায়। আচলতে সেইবোৰ আচলতে বেয়া অভ্যাস ন' যদি তুমি সৰুতে এনেকুৱা কৰা সেইটো ডাঙৰলৈ তে হৈ যাব। আচলতে ইন্টাৰনেটটো কি, তুমি ধৰিলোৱা কিছুমান বস্তু মানে শিকিব পাৰি। কিছুমান ধৰিলোৱা কুৱেশ্যন এনচাৰবোৰ চাব পাৰি হয়নে নহয়। আচলতে তে এইটো ভালে আৰু চাবাচোন মানে ফেচবুক, ইনষ্টা আৰু ইউটিউবত মানে এনেকে বহুত মানুহে ঘৰ চলাই আছে আচলতে। হয়নে, এইটো মানে তেওঁলোকৰ ইনকামৰ মানে পথ হয়নে নহয়? আচলতে মানে মই ক'ব গ'লে ইণ্টাৰনেটটো ভালে বাৰু আৰু কিছুমান সকলে ধৰিলোৱা এ মানে গেম খেলা এনেই সময় নষ্ট কৰি আছে, কিবা কৰি আছে আচলতে ভাল কামত আচলতে ব্যৱহাৰ কৰিব লাগে হয়নে?
উম', হম'। ঠিক কৈছা তুমি এইটো কথা। একচুৱেলি তুমি যে ভাত সঁচা কথা কথাটো ক'লা, সেইটোতো মানে ল'ৰা-ছো ছোৱালীক মানে হেৰি নকৰোঁ, এইটো তোমাৰ দুখ নিদিওঁ সেইটো তোমাৰ মানে ল'ৰা-ছোৱালী মা-দেউতাৰ ওপৰতে দুখ দিব লাগে। কাৰণ তেওঁলোকে তোমাৰ ল'ৰা-ছোৱালীটোক মানে সৰুৰে পৰা সেইটো হেৰি কৰিব লাগে ন'। অহ, অভ্যাসটো কৰাব লাগে মানে ভাত খোৱাৰ সময়ত বা পঢ়াৰৰ সময়কণ মানে একমাত্ৰ ভাত ভাত খোৱা সময়তে ৰাখিব লাগে বা পঢ়াটোতে ৰাখিব লাগে, মোবাইলটো হাতত দিবই নালাগে। আৰু পৰাপক্ষত সৰু ল'ৰা-ছোৱালীকটো মোবাইল দিবই নালাগে।
অহ', হয়, হয়।
উম
হয় হয় হয় আৰু আৰু চাবাচোন কেনেকুৱা আজিকালি ধৰি লওক উম আমাৰ আলহী হওক মানে এইবোৰৰ লগত মানে অহা যোৱা মানে কেনেকুৱা হৈছে বন্ধ হৈ পৰিছে কাৰণ কেনেকুৱা সকলো মানে নিজৰ নিজৰ কামত ব্যস্ত হয় ন হলে মানে কেনেকুৱা হয় এ চাবাচোন আমি মানে কেনেকুৱা কিছুমান মানুহক মানে চিনিয়ে নাপাওঁ আমাৰ ঘৰৰে মানুহক কিবা হওক মানে আমি চিনি নাপাওঁ তেনেকুৱা ধৰণৰ মানে আমি মানে কেনেকুৱা ফেচবুকৰ দ্বাৰাই দি আমি মানে কেনেকুৱা পুৰণা মানে বান্ধৱী হওক বন্ধু হওক বা ঘৰৰে কোনা আপোন হওক মানে তেওঁলোকৰ লগত আমি মানে আকৌ মানে লগ হওঁ হয়নে মানে ধৰি লোৱা তাৰ পৰা মানে আমি চিনাকি হ'ব যাওঁ আৰু আকৌ মানে লগ পাওঁ আচলতে এইবোৰ ভালে হয় ন চলাব জানিলে আৰু মানে এ ইয়াৰ পৰা কি কিমান মানুহে মানে ইনকাম ওলাই আছে নিজৰ ঘৰখন চলাই আছে হয়নে আৰু মানে ইউটিউবতো চাবাছো আজিকালি তুমি কিছুমান ধৰি লোৱা মানে বনাব নাজানা মানে চাই কিনে তুমি শিকিব পাৰা হয় নে নহয় আৰু তুমি মানে মানে চব খিনি কৰিব পাৰি আৰু চাবাচোন আজিকালি মানে কেনেকুৱা তুমি মানে দোকানত নগলেও হয় বস্তু কিনিব কেনেকুৱা হয় মানে অনলাইন অৰ্ডাৰ কৰি কিনে তুমি ঘৰতে আহি দি যায় বস্তুতটো হয় নে নহয় তুমি ধৰি লোৱা কিবা কামত ব্যস্ত হৈ থাকিলা আজি খানা ধৰি লোৱা নৱ নলা তেতিয়া মানে কেনেকুৱা হয় অৰ্ডাৰ কৰিয়ে খাই দিও দিয়া হয় নে নহয় আজিকালি মানে মানুহসকলে তো সেনেক তো খাই ন সকলোৱে
উম হয় হয় ঠিকে কৈছে আজিকালি তোমাৰ অ মানে মানুহেৰ ইণ্টাৰনেট হোৱাৰ কাৰণে মানে মানে কৰিব বিচাৰে তোমাৰ ঘৰত ব শ পাৰে তোমাৰ বজাৰ পাতিও কৰিব কৰে ঘৰত বহিয়েআনকি তোমাৰ কিবা খাবলৈ মন গ'ল সেইটো তুমি মবাইলত চালা চাই পেলাই সেইটো মবাইলত মানে অৰ্ডাৰ কৰি দি পেলাই মানে কৰিব পৰা বহুত মানে সুবিধা হৈছে আজিকালি ইণ্টাৰনেটৰ কাৰণে
হয় হয় ঠিক কথাই কৈছা
অ
আজিলে পিছে এৰিছো নে কি কোৱা তোমাৰ লগত কথা পাতি বহুখিনিয়ে ভাল লাগিল ইন্টাৰনেটৰ বহুখিনি কথাই শিকিলো হয়নে নহয় তোমাৰ তোমাৰ পৰা বহুতখিনি কথা আচলতে ইন্টাৰনেটত মই ধৰি লোৱা উপকাৰিতা অপকাৰিতা মই গোটেইখিনি কথাই মানে মই শিকিলো তোমাৰ পৰা আচলতে বহুখিনি ভাল লাগিল তোমাৰ লগত আজি মোৰ কথা পাতি পিছত আকৌ কথা পাতিম এতিয়া ৰাখিছো ধন্যবাদ
উম উম